অ অহ শুনি আছ ছ হেল্ল' অ শুনিছ
হেল্ল'।
শুনিচ চু কি কৰিছ?
হেল্ল'।
অ শুনি আছো ক।
অ ক এ মই শুনা সেইকাৰণে নাছিলো ব্লুটুথটো হেৰি হৈ আছিল তো ছোৱালীজনীয়ে পঢ়ি আছিলে যে ব্লুটুথটো দবোৱা হৈ আছিলে মানে। কেতিয়া অফ কৰি দিছো মনত পৰিল কাৰণেহে।
ভাত খালি আও?
হেই খালো দে।
অ নাই মই, মই ভাত খোৱাই নাই।
খোৱাই নাই নকি? কি বানালি নো আজি? বহুত কিবা কিনি বনাইছে চাগে সেইকাৰণে খোৱা নাই।
নাই নাই বনোৱা নাই ৰে আজি সেই বনালো ভাত বনালো, দালি বনালো। কনি আমলেট বনাম আৰু শেষ তেনেকে খাম, দুপৰীয়া খৰকে বনাই খালো এতিয়া নাই, এতিয়া নাখাও দে এতিয়া।
অ ৰাতি এনেও কমেই খাব লাগে ৰাতি।
আহ্ সেইকাৰণে ৰাতি আমি কমাই খাওঁ প্ৰায় কেতিয়াবা ৰুটিয়ে খাওঁ
অ ভালে কৰিছ ৰুটি খোৱাতটো ভালেই ৰাতিটো ৰুটি খোৱা বহুতেই ভাল গম পালি
অ ৰুটি খাও বেছিকে আমি ৰুটি বেছিকে খাওঁ
কৰাত ইহে খাওঁ বা হয়ে তিনি টাইম ৰুটিয়ে মোৰ লগৰ আছে নহয় ৰাজস্থানৰ আনি উম তাই চাউল এক কেজি আনে গোটেই বছৰতো যায় সেই এক কেজি চাউলে মন গলে উম মানে কেতিয়াবা বনাই আৰু তাকো কেইটামান কেইটামান খাই মানে লগত ৰুটি থাকে থাকে আৰু
অ ৰুটিটো খাব লাগে মানুহে আকৌ হয়
হয় ইমান ভালকে ইমান ভাত খাও নে বুলিহে কব আমাক তিনিবাৰকে
ৰুটিটো ৰুটিটো খাব লাগে শৰীৰটোৰ কাৰণে ৰুটিটো ভাল গম পাইছ নাই
ৰুটি ভাল আকৌ অ আজিকালি যেন আৰু আমি বুজিয়ে নাপাও জানানে সিহঁত তাত যে মিলে তেনেকুৱা বস্তু আছে মানে হেৰি মিলেট মানে ৰুটিতকৈ আটাতকৈ মানে সেইটো বহুত ভাল বস্তু মানে তেওঁ যেনেকে এই মা টো যে আমাৰ মাকৈয় গোমধান যে গোমধানৰ আ ৰুটি খাব সিহঁতি ভাল ভাল বস্তু খাই মানে বহুত শক্তিশালী হয় গম পালি ন আমি এইটো বনাব অ পোৱাই নাযায় এতিয়া আমাৰ ইয়াত গোম
উম আমাৰ এইফালে আমাৰ এইখন গাঁওত কৰে দেই
ইয়াতো কৰে কৰে যদিও মানে কি কয় বেছি দিয়ে মানে মানুহে নাখায় নহয়
অ বেছি দিয়া মানে কি তাহাতে আজিকালি মেচিনত বেলেগ বেলেগ মিক্স কৰি দি দিয়ে আৰু
অ অ
পায় হয় উম আচলতে খাতিটো খাব লাগে আগতে আমি আমাৰ ঘৰত আগতে গোমধানৰ খেতি আটা ঘৰতে হয় আমাৰ মাত আটা
অ সেইটোয়ে মানে আটা দি হেৰি ৰুটি বনাই খাই পাইছোঁ আৰু
অ পাইছো আকৌ আগতে ঘৰতে এটা হয় মগু মগুৰ মাহটো কৰে মগুটো যে প্ৰসাদৰ মগুটো যে সেইটো মগু কৰে আমি নিজে চিকি পাইছো ৰুছ কৌ পথাৰত
আগৰ দিনত কৰে আকৌ মটৰ মাহ কৰে মচুৰ দালি কৰে মচুৰ দালি কলাই মাহ কৰে
উ আমি আমি আমি মগু মগু মাটোত ছিগি পাইছো তো মই বস্তা এটটা পিছতে বাঢ়ি লওঁ আৰু একে এক বস্তা এক বস্তা অ এক বস্তা তাকেই এক বস্তা এক বস্তা পোৰা ছিগী আৰু
অ কষ্ট হয় খেতি কৰিলে কষ্ট আছে আছে যদি বস্তুখিনি দেখি আকৌ মনতো ভাল লাগি যায় যে পাছতহে আৰু
অ আহ কষ্ট হয়
উম হয় দে ঘৰৰ বস্তুু খায়ো ভাল লাগে আগত
আহ
নাপায়ে কিনিব লাগিব কিনা খিনি উম কিনাাবলাকতো এতিয়া ইমান সোৱাদ নালাগে ঘৰৰ বিলাক যেনেকুৱা সোৱাদ আছিলে আগতে হয নে মচুৰ দালি ঘৰৰ মগু মাহ টো ঘৰতে বনাই দিয়ে খাই ভাল লাগে কিবা এটা
অ আমি আগতে ছিগি ছিগি সেয়া আনো বেচিও আমাৰ একে দম দম কে বেচেও ঘৰতো খাও আলাহ এথানিও নিচিনা হয় আৰু তেতিয়া ধৰি লও ইমান হেৰি নাই একে বহুত বহুত মচুৰ দালিটো মচুৰ দালিটো আনো উঘলি
দালি আনো আকৌ একে আমি যে সৰুতে মচুৰ দালি ৰ'দত শুকুৱাই থৈ দিয়ে একদম মনে মনে লৈ গৈ ওচৰ এ ঘৰত গৈ একেবাৰে তেতিয়া একে পেনৰ খুচনিতে বস্তু লৈ যাওঁ কাগজ এখনত মেৰিয়াই পেলাই লৈ গৈ ওচৰ এ ঘৰ আছে নহয় সিহঁতৰ ঘৰত গৈ একে তেলতে ভাজিব দিম আৰু চাহৰ লগত সিহঁতৰ মাক মানুহজনীও ভাল আছিলে মাকজনী আমাৰ মাহঁতে আকৌ এক মাৰিবই গালিয়ে দিব কিবাই কৰিব সিহতৰ মাক জানি যে ইমান ভাল আছিলে নহয় আমাৰ ওচৰতে এয়া লাৰা মানুহৰ দেছ পিন্ধনে যে ছোৱালীজনী যে অ সিহতৰ মানে মাক জনী বিৰাট ভাল মানে আ জীয়েহঁতৰ লগতো একেবাৰে আমাৰ লগতো বান্ধৱীৰ নিচিনা মই লৈ গৈ দিমা ধুনীয়াকে ভাজি দিব তেলতে মচুৰ দালিখিনিকে তাৰপৰা চাহৰ লগত দিব সিহঁতৰ ঘৰত চেনি চেনিও ন নাপায় ইমান অলপ দুখীয়া আছিল ন মানুহ ঘৰ কেতিয়াবা মই নি দিলে দিওঁ চেনিকন নহ'লে সেই নিমখ চাহ এনেকে বনাই দিব তাকে খাই ভাল পাওঁ আৰু এই মচুৰ দালিৰ লগত সেই সোপায়ে আমি আগতে খাইছিলো
ন
অলপ ভাজি দিয়ে আক ধুনীয়াকে
হ তাকেই মটমাহ মটমাহ মটমাহো খাও তেনেকে
মটৰ মাহৰ চুৰ কৰি কৰি ঘৰত এনেকে মানে লগৰ পৰা ঘৰত গৈ খাই বেছি ভাল লাগে
আহ এনেই এনেই কৰি পাই ক তহঁতক এনে মটৰ নাহ হেৰি কৰি পাই চগে নে
পাইছো নহয় এ মোক অলপ মনত আছে আৰু একোৰে মই সৰু হৈ থাকোতেই গৈছিলে যাও নহয়। নাই দেতাৰ লগত আমাৰ ই ফালে টোপৰ পিনে কৰে
আমি আকৌ আমি আকৌ চি ছিগিও পাইছো পাইছোঁ মটৰ মাহ, কলাই মাহ উঘলি পাইছোঁ, মচুমাহ
অ এ তহঁতৰ দেউেতাইত পুৰা ইমান কৰে নহয়। প্ৰতি বহুত দিনলৈকে কৰি আছে।
ই আমি দেউতাৰ লগতে আমিও কষ্ট খালো আকৌ বহুত, আমি জনো কষ্ট খোৱা নাই? আমি শিকিিবজাওঁ
উম তহত মই তহঁতকটো নেদেখিলো কিন্তু তহঁতৰ বায়ে আৰু দাদাই দেখিছোঁ। ভাতিবেলা যদি আগতে মেট্ৰিক পৰীক্ষা কি ভাতিবেলা আগবেলা তেনেকে হয়। ভাতিবেলা আছে যেনিবা আগবেলা নাই নহয় পৰীক্ষা সিহঁতি আগবেলা প্ৰথম পথাৰত যাবই লাগিব ভাতিবেলা পৰীক্ষা হ'লেও আগবেলা পথাৰত। যাই মানে। আগবেলা পথাৰ পৰা আহি তাৰ পৰাা হতি পেলাই পিনে মেট্ৰিকৰ পৰীক্ষা আকৌ মেট্ৰিকৰ পৰীক্ষাত যাবগৈ। এনেকে সিহঁতি পৰীক্ষা দিয়া দেখিছো আকৌ।
অ সেয়াই তেতিয়া আমাৰ অৱস্থা পাতি বেয়া আছিল যে।
অ হাজিৰা মানুহো নলগা আ ঘৰ মানুহ। খিনিয়ে মানে কৰে আৰু।
উম। আমিও আগতে আমি একে সৰুৰ পৰাই কাম কৰিছো, আমি সৰু ই কাম কৰিবছো কি মানে আমি একেবাৰে মানে কি মই ফাইভ, ছিক্স এ পৰা মানে দেউতা ইমান দূৰত পথাৰ। এপা মানে কোনবা দুই কিলোমিটাৰ মৌ খুলি মৌ খু মৌ খোৱা বুলি কয় যে। চাহ দিওগে দিও গৈ দেতা চাৰিটা বজাত হাল বাব যায়। চাহ দিও, চাহ দি আহি আকৌ স্কুল যাওঁ। তপ বাগত দায়ক ৰোৱনী-ৰোৱনী মানে ভাল পথাৰ মানুহে যে? পথাৰ মানুহে পথাৰত গৈ ৰখিবগৈ লাগে। এদিন দিনটো পথাৰ ৰখি থাকো। নহ'লে কেতিয়াবা ৰোও, কেতিয়াবা যে আৰু এদিন কি ঘটনা হল আকো পথাৰ মানুহ আহিলে পথা মানুহ ৰ'দ বেছি হয়। ৰ'দ বেছি সি কেনেকে ৰখে? ইমান ৰ'দ নাযাও মই পথাৰলৈ মই ঘৰতে থাকিম এনেকে কওঁ, ভাত বনাব লাগিব বুলি ক'লে হাজিৰা মানুহলে ম বনাবা হাজৰা মানুহলে ভাত কেহে বনাব লাগে পিছত আৰু বনাবলৈ লো দে দেতাই উঠিল পান গছত পাণ পাৰিললৈ। তাৰ পিছত আৰু মই গে-গেছ মেচ আজিকালি গেছ নাই যে গেছৰ এই সৰু অকমান লাইট যে? অহ দহ টকীয়া, অ লাইট টো মানে গৰম পানী চচ এটা আছিলে গৰম পানী চচ এটা কাষতে বহাই থৈছিলো, তাৰ পিছত লাইট এতিয়া তোৰ কাষতে থৈ দিলোঁ। তাৰিছত মই এইফাল চৰাইবিনে আলুৰে চব্জি বনাইছো। দু চৰাইবিন, আলু, অমিতা, চব্জি বনাইছোঁ হা? লৈ আছো। লাই আছোৱা গেছ মেচটো গৰম হৈ গ'ল নহয়। হয় গৰম হৈ যোৱাৰ লগে-লগে ধমকাে ফু দিলে নহয় বুজিছে নে? ধমকে ফুটা লগে-লগে একে ভয় খাই মোৰ চুলি-তুলি পুৰী গ'ল একেবাৰে। তাৰপিছত ফুটিলও-ফুটিল, ফুটিলও-ফুটিল অ ফুটিলও ফুটিল, কি ফুটিল? এ চচ ফুটি গল। দেউতাই একদম বিচ অ একো নহল চকুৰ বাৰও, দেউতাক একে পাণ গছৰপা এনেকুৱাকে ন অ পাণ গছৰপা এনেকুৱ নামি আহিছে মানে দেউতা একদম পাগলৰ নিচিনা হৈ আহিছে মানে, মোৰ এটা মানে ফুটিল ও ফুটিল কি ফুটিল মই বোলো এ চচ বুজিলে ফুটিলে। তাৰ পৰা ওচ মোৰ দাদা এজন আছিল ত দাদাজনো আহিছে দৰি-দৰি কি ফুটিল কে অহ কি ফুটিল কি ফুটিল? এই গৰু চচ ফুটিলে হেই চশ্তু ফুটে, চশ্তু ফুটি টো চুলি-তুলি পোৱা গ'ল। মই বোলো অহ চছটো ফুটিল, মই যে লাইট এইয়াত থৈছিলো মোৰ লাইট টো ধান্দা। অহা নাই বুইছ নে তাৰ পৰা গেছ মেচটো যে থলো মোৰ ধান্দাটো অহা নাই তাৰপিছত আৰু একে মোৰ ব এ ভয় খাই গলো ভয় খাই লৈ আৰু সে ন খ দেউতাক কৈছে তই ভাত ব নালাগে পথাৰলৈকে নালাগে যাবি বোলে। মোৰ চিনি পোৱো গ'ল তো।
এ হয় ডাঙৰ ঘটনা আকৌ এইটো আকৌ কেনেবাাকেইজনৰি‌। সেইয়টো এই তম চুলি খিনিতহে হ'ল তে চকুত যদি তেনেক হৈ যোৱা হয় কম ডাঙৰ ঘটনা নেকি এইটো চকু কতো এতিয়া অ অ অ। বহ অ ৰহাত পঢ়ি আছিলে তেতিয়া।
অ বাযেটো বিয়াই দিলে বাৰু তেতিয়া মই আছিলো ডাঙৰ হৈ। তাৰ পিছত এইবাৰে ধানৰ বস্তা মূৰত লৈ লৈ ৱ শংকৰদেৱৰ তোলৰ মুখত যে ৰ'দত দিওঁগৈ।
ডাঙৰ পায় দে, ক'ত ধানৰ বস্তা দিবগৈ লাগে, কাৰোবাৰ ঘৰত য'ত ৰ'দ পৰি থাকে তে যাৰ ঘৰত একেও দূৰৈত তাঁত গৈ ৰ'দত দিবি, তাৰপা আকৌ কঢ়িয়াবি, তাৰপ পৰা নিবি। সেইবিলাক কৈছো দে মইয়ো। ককালৰ বিষ কি। এতিয়া নিচিনা হোৱা হয়। ন তেতিয়া একো জীয়ে নাপাও ককাল বিষে হ'ব নে কি হ'ব ডাঙৰ- ডাঙৰ বস্তা দাঙি-দাঙি ক উঠাও নিওঁ এক একো অনুভৱ একো নহয় ছিলে তেতিয়া বহুত কাম কৰিব পাৰিছিলো, আচলতে সদায় কৰি থাকিব লাগিছিল। লেমিনত এতিয়াও পাৰিলো হয়।ন
থাকিব লাগিছিলে। নাই মই তাৰ পৰা আহিও মই ইয়াতো বহুত কাম কৰিলো দেই।
অ তই এতিয়া বহি এতিয়া আকৌ এতিয়া এই বহা কামবিলাক কৰিছ যে এতিয়া আকৌ হেনক
এতিয়া আৰাম হৈ গ'ল এতিয়া মানে কাম বিলাক কম হৈছে। অ আগতে মই বহুত কাম কৰিছো এ ইয়াৰ বিয়া হোৱাৰ পিছতো কৰিছো।
কাম নাই এয়া মানুহ বিলাক। খেতিয়ে নকৰা হ'ল আৰু মটৰমাহ টো আজিকালি ঘৰত হোৱা দেখাই হ'লো চোন।
অ হ'ব দে, অকণ পিছত কথা পাতিম দে ন? অহ। অহ পিছত কথা পাতিম দেই।
আকৌ-আকৌ হব উ কথা পাতি হোৱাই নাই।